হেল্ল' অ'।
কি কৰি আছা?
এ কি কৰি আছো মানে এতিয়া মানে অলপ চাহ তাহ খালো আৰু।
অ'অ'।
চাহ তাহ খাই মানে হেৰিহতে মানে খেলি আছে। বাচ্ছা কেইটা মই ওচৰত বহি আছো এনেকা তাৰপৰা পকৰি খা পকৰি বনালো এইফালে এতিয়া দোকান চোকান হৈ পানী হৈছে আমাৰ ইয়াতে।
অ' তুমি এ আলহি খাব আহিছা যোৱা নাই ঘৰত।
হা এ অ' নাই যোৱা নাই ইয়াতে বাইদেউ ঘৰত আহিছো পানী হৈছে তাৰমানে আমাৰ ঘৰত।
অ' হয় নেকি।
পানী হৈছে অ' সেইকাৰণে মানে হেৰি কৰিব নোৱাৰো। এ বাইদেউ ঘৰতে আছো এ নিজৰে বাইদেউ।
অ'অ'।
সেইকাৰণে আৰু মানে আ হেৰি কৰিলো। অ।
যাব নালাগে অসুবিধা হ'ব পানী হ'লে। আ গা লেটেৰা বিলাক আহে।
অ পান উম আৰু মহ ইমান মহ হৈছে ঘৰত, উম। আৰু পানী শুকালে তো আৰু বেছি বেমাৰ হ'ব। ঘৰতে পানী মাজত যিবিলাকে। খাল বিল নাই তথাপি মানে চব বিলাক। চবৰে ঘৰ বিলাক ওখ কৰিছে ৰাস্তাটো ডাউন হৈ গৈছে। আমাৰ ঘৰতো চাপৰ এ আৰু মানে নলাবিলাক চবে মাৰি দিছে, সেইকাৰণে পানীতো আমাৰ চোতালত জমাহৈ হৈ কিনে ঘৰৰ ভিতৰতে সোমাই।
অহ।
এ বহুত অসুবিধা হৈছে সেইকাৰণে বোলো বাচ্ছা কেইতাকলৈ থাকিব নোৱাৰোঁ না। সেইকাৰনে ইয়াতে গুচি আহিছো। ওচৰতে বাইদেউহঁতৰ ঘৰ, বাইদেউহঁতৰ ঘৰতো উঠে, মানে বাইদেউহঁতৰ ঘৰত বানপানী নু ঠে ঘৰত, এ চোতালত উঠে আৰু চোতালত উঠিলে ইমান এটা দিগদাৰ নাই। সিহঁতৰ ৰাস্তাৰ বেলেগ কৈ যোৱা হয় ৰাস্তা আছে।
অহ সেইটোৱেতো। মানে কিমান ঠাইত মানে পানী হৈছে। আমি ভাবিছিলো মানে যাম শিৱসাগৰ অগ্নিনাভ মন্দিৰত। কিন্তু এতিয়া দেখোন আ এতিয়া দেখোন পানীয়ে হ'ল।
অহ।
এইবিলাক বাৰিষাত যাব নালাগে। খৰালিৰ দিনত যাব লাগে।
এই নাজাবা, এই উম নাযাবা।
বাৰিষাত মানে ভৰষা কৰিব নোৱাৰি।
অ এই মাঘ মাঘ মাহত সেইখিনি জানুৱাৰী মাহত যে মাঘৰ অ সেইখিনি অ, সেইখিনি সময়তো ভাল লাগি যাব কাৰণে। কাৰণ একো প্ৰব্লেম নাথাকে, ইয়াতে এতিয়া গ'লে বৰষুণ আহিব। ৰাস্তা বন্ধ হৈ যাব, মনত এটা ভয় লৈ যোৱা যায়।
ভই কৰি যোৱা যায়।
অ।
আৰু যেতিয়া তেতিয়া বৰষুণ ধুমুহা
অ অ।
আমি, কিন্তু এটা কথা ধৰ এইবিলাক মানে প্ৰাকৃতিক সৌন্দৰ্য মানে চাব ভাল লগা হৈছে আৰু গছ গছনি মানে ফল মূল অ সেউজীয়া সেউজী জিয়া হৈছে, কিবা ভাল লগা হৈছে। পানী ৰ
লগতো গুৱাহাটী খালি পানীৰ অভাৱ হয়। এতিয়াতো পানীৰ অভাৱ নাই।
পানীৰ অভাৱ না
অঁ খৰালি মাহত মানে কি এটা ভগৱানে আৰু গোটেই সুখ নিৱিয়ে নহয়।
সুখ নিদিয়ে। তেনেকোৱা গছ গছনিবিলাক চাব ভাল লাগে আৰু সেউজীয়া সেউজীয়া। মানে ফল মূল ভৰ্তি হৈ থাকে আৰু সেইটো কাৰণে ভাল লাগে। আমাৰ ওচৰতো বহুত ফল আছে। আহ আমাৰ এইফালে পানী নুঠে নহয়। আমাৰ শস্যবিলাক ভালে থাকে। যি যি লগাইছোঁ ভালে আছে।
অ আমাৰ হেৰি লগালোঁ। তিয়হ লগাইছোঁ স্কচ লগাইছোঁ। ভাতকেৰেলা, কোমোৰা সেইবিলাক ইমান ধুনীয়াকৈ লাগিছে খালোও বিক্ৰীও কৰিলোঁ, এইটো এতিয়াও লাগি আছে। এতিয়া পানীৰ কাৰণে তাৰমানে চব পচি যাব। তাৰমানে সেইখিনিতে সেইবিলাক বহুত বিক্ৰী কৰিলোঁ। কোমোৰা জালি, জালি কৰি বিক্ৰী কৰিলোঁ। কো বিলাক ব হয়। এতিয়া আৰু বুঢ়া হৈছে দিয়াচোন। আৰু হেৰি ভাত কেৰেলা বিলাক এশ টকা দেৰশ টকা কৰি কেজি বিক্ৰী কৰিলোঁ।
গোটেই বিলাক বেয়া হৈ যাব।
এতিয়া পচি যাব এনেকে আৰু হেৰিবিলাক এ তিঁহ ইমান তিয়ঁহ বিক্ৰী কৰিলোঁ খালোঁ সেইবিলাকে ঘৰুৱা বস্তুয়ে খাই আছোঁ। কিনা নাই। ইমান দিনে দুই তিনি মাহে এইবিলাক বস্তু য়ে খাই থাকিলোঁ। মানে ফ্ৰেচ বস্তু বিক্ৰীও কৰিলোঁ কিন্তু এতিয়া বিক্ৰী কৰাতো দূৰৰে কথা খাবই নোকোলাব।
এইবিলাক যে হাঁহ মুূৰ্গি এইবিলাক পুহিছা। কত থৈছা ঘৰত?
আছে এইবিলাক মানে, হেৰি কৰি থৈ দিছোঁ বাথৰুমৰ ভিতৰত। তাতে মানে ই ইটা অলপ ওখ কৰি দিছোঁ। দি পেলাই আৰু, এই মইতো ইয়াতে ফুৰিব আহিছোঁ, হাঁহ কেইটা ফাৰ্মত ভৰাই থলো। এনেকুৱা আৰু মই বা বাচ্ছা আছে কাৰণে গুচি আহিলোঁ। আৰু শাহু শহুৰ আছে নহ সিহঁতে চাব। তাতে বাথৰুমৰ ভিতৰতে মানে। অ ছাগলীও আছে। ছাগলীক তাৰমানে হেৰি কৰত থৈ দিছোঁ চাং ঘৰ কৰাৰ দৰে মানে ওখ কৰি বাঁহেৰে বনাই অলপ মানে, চ খট খটলি কৰি দিছোঁ। এই ছাগলী কেইটাক সেনেকে ৰাখিছোঁ, আৰু গৰু কেইটাকো এনে গৰু কেইটা পানীৰ মাজতে থকাৰ দৰে থাকে, তথাপিটো সিহঁতক বেছি উঠ উঠব নোৱাৰে গৰু কেইটা। সিহঁতকো মানে হেৰি ইটা পাৰি কাঠপাৰি এনেকে অলপ পানীত ডুবি অলপ আছেই ইহঁতে পানীৰ মাজত। উপায় নাই। সে সেনেকৈ কৰি পেলাই আহিছোঁ আৰু অ মই তাৰ মানে বাচ্ছাকেইটাক লৈ আহিলোঁ।
কামৰ পথ
অ সেইবিলাকে এইকেইদিন গাখীৰ চাখীৰ মানুহক দিব লাগে যে।
অঁ
গাখীৰ যাক দিওঁ সিহঁতৰ পিছত বেমাৰী মানুহো গাখীৰ নিয়ে। নিয়া নিয়া বিলাকে নিবই গাখীৰ।
অ অসুবিধা হয় ন পানী হলে অসুবিধা হয়। এই ঠাই তেনেকুৱাতো ঘৰো নাই।
নাই ঘৰ নাই এনেকুৱা কৈ থকা ৰুম থকা ৰুম দুটায়েই। আৰু এনেকুৱা গলি ঘৰত এটা মানে গৰু থং আৰু ছাগলী তাগলী এনেকুৱা এটা সৰু কৰি চালিয়া কৰি ছিলো এতিয়া সেই চালিয়াকেইখনতো বৰষুতহে এ আমাৰ দৰে দুখীয়া মানুহ বিৰাট দিগদাৰ কি কৰিম আৰু উপায় নাই। তথাপিতো এ মানে অভাৱ নোহোৱাকৈ এইবিলাক বিক্ৰী কৰি ব্যৱসায় কৰি খাই আছোঁ দিয়াচোন অ'। পাণ বিলাক বিক্ৰী কৰোঁ, তামোল বিক্ৰী কৰোঁ, তামোল বিলাক
পাণ বিলাকতো এতিয়া হেৰি হৈ যাব ন মৰি যাব।
পাণ বিলাক মৰি নাযায়, ওপৰত লাগিছে নহয়। পাণবিলাক থাকিব, পাণ বিলাক ইমান হেৰি নাই কিন্তু এইবিলাক ঘৰুৱা শস্যবিলাক আৰু নতুনকৈ দিলোঁ হয় সেইবিলাক আৰু দিব পৰা নাই।
অ', ইহঁতক মানে চাগলী তাগলী বিলাক খাদ্য চাদ্য ভালকে দি থাকবা।
অ', আনিছোঁ উপায় নাই, চা অ', কঠালৰ পাত, অ'। সেইবিলাক আনি দিও আৰু হেৰি কৰো চাপ উপায় নাই এখন দোকানৰ পৰা বাকী কৰি চাপ চাপৰ আনিছোঁ, চাপৰ দি আছোঁ, হা হাঁহ মুৰ্গী কেইটা
সময়মতে দি থাকি দিলে ইহঁতে ভালকে থাকিব আৰু চাফ চিকুণকৈ ৰাখব লাগে। এতিয়া মও ধৰ
অ', অ', দিওঁ মানে হেৰি দিওঁ। এই কিনা ধূপনো কিমান দিম পইচা খৰচ কৰি এই যে ডিমাৰ যে সাচ সেইবিলাক থাকে, সেইবিলাক জ্বলাই দিওঁ, অলপ ধোৱাতো দি দিওঁ সেইবিলাক। এ সেইবিলাক দি পেলাই আৰু জাগা দিও অলপমান, কাপোৰ চাপোৰ জাগা অলপ গা বুলি কই আমাৰ এইফালে, এ ধোঁৱা অলপমান দিওঁ আৰু। গধূলি সময়ত, এতিয়াতো সেইবিলাকো দিব পৰা নাই বাথৰুমৰ ভিতৰত কিমান দিবা আৰু।
অ', আৰু চাবা ছাগলী গৰুৰ লগত মানে জোক তোক আহে।
অ', আহে আহেই, আমি
অ', অ'। ভালকে চাফ চিকুণ কৰি অ'। মানে থকা ৰুমৰ ওচৰত নাৰাখিবা, অকণমান দূৰত
অ', অলপ দূৰে হয়, আমি ঘৰ আমাৰ ঘৰতো আৰু ধৰা আমাৰ বাথৰুম ত এইবিলাক দূৰে হয় আমাৰ, গাঁৱলীয়া মানুহৰ এনেও ঘৰৰ ওচৰতে নাথাকে নহয় এইবিলাক।
অ', অ'।
অ', অ', এইবিলা অ', দূৰে হয় আমাৰ, তোমালোকে আমাৰ তাত আহি থাকিলে অলপ দিগদাৰী পাবা, সেইটো তাত উম।
না ভয় লাগে না, জোক টোক আহিবৰ কাৰণে, বাচ্ছা চাচ্ছা থাকেই।
অ', সেইকাৰণে বাইদেউৰ ঘৰত আহিছোঁ মানে যদি আৰু আজিও ৰ'দ দিলে, যোৱা কালিও ৰ'দ দিলে আৰু কা কালি মানে ৰ'দ দিলে যাম আৰু যাম বুলি ভাবিছোঁ।
কালি ৰ'দ দিলে আজি আৰু বতৰটো বেয়া।
আজিও পিছবেলা বৰষুণ দিলে নহয়, আগাবেলা আজিৰ ৰ'দ দিলে কাপ কাপোৰ অলপ বাইদেউৰ লগত ধুলোঁ আৰু কাপোৰ বিলাক শুকালে কিন্তু আৰু যোৱাকালিতো ভালে ৰ'দ দিছিলে। কিন্তু আজি চোন আৰু পিছবেলা অলপ কিন কিনে বৰষুণ দি আছিল, এতিয়া কালি বা কি হয়, কালি ৰ'দ
এইটো, এইটো জীৱ জন্তুৰ কাৰণে অকণমান বেয়া লাগে। ইহঁতেতো কথা ক'ব নোৱাৰি না। এতিয়া আমি মানুহ হ'লে ক'ব পাৰোঁ কি দুখ হৈছে, কি সমস্যা আমি ক'ব পাৰো। কিন্তু জীৱ জন্তু
এতিয়া। গৰু ছাগলী বিলাকৰ বেমাৰ হ'ব এতিয়া, বেমাৰ হলে সিহঁতক ইনজেকশ্যন দিব লাগিব। মানে সমস্যাই সমস্যা।
সমস্যা
কাৰণ ইমান মহে খাই থাকিব বেয়া পানী বিলাক হেৰি কৰি আছে সিহঁতে, থবৰো জাগা নাই, এনেকুৱা মানে বেমাৰ হ'ব সেই এইবিলাক বেয়া। সেইবিলাকে চিন্তা কৰি মানে বেয়া লাগি আছে মনটো। উম, উম। উপাই নাই।
বহুত অনিষ্ট, এই বানপানী হ'লে বহুত অনিষ্ট।
বহুত অ, কিয়বা বানপানীতো সমাধান নহয় বাৰু। সময়ত কোন হয়নো। উম। মানে এনেকুৱাকে থৈছে যে পাহাৰত থাকে, পাহাৰতো থাকো ভয় লাগে এনেকুৱা। ভূমিস্খলন হয়, পাহাৰতো ভূমিস্খলন। তলত বা পানীয়ে। মানে মানুহৰ সমস্যা সমাধান নহয়। আৰু গু টীতটো আৰু পানী। গাঁৱতটো পানী পানী গুৱাহাটীতটো আৰু পানী।
অ।
হুহুম, ইমান থা
পাইছা?
হা নাই মাছ অ মাছ মানে সেইদিনাখন ৰাস্ত তাৰ মাজতে মাছ আহি গৈছিল তাৰমানে। এনে য'ত য'ত মাছ মাৰে আৰু সেইবিলাকত যাব পৰা নাই, পানী যে বহুত ভয় লাগে নহয়। আৰু এনে সেই দিনত ত মানে আমাৰ ৰাস্তাতে মাছ আহি গৈছে। এ সেনেকৈ সেনেকৈ ধৰিছো আমি।
উম, কিন্তু মাছৰ দামতটো কমি দিয়া নাই মাছ হৈছে যদি মাছ তেতিয়া নহয়। শুকান পানী শুকোৱাৰ পিছত মাছ অ'
মাছ হ'ব। এতিয়া ধৰাচোন পুখুৰীত মাছ থকা বিলাক মানে চব সমান হৈ গৈছে। নহয় ৰাস্তা চাস্তা আহি গৈছে।
অ।
এনেকা। মোৰ আমাৰ এনা জা জনীও মাছ পাইছে, তাই সৰু মাছে পাইছে এক কেজি মান। এনেকা।
এটা কাম কৰিবা বেছিকে, অ বেছিকে মাছ পালে শুকাই হৈ দিবা।
অ, সেনেকৈ শুকাই শুকাই থৈ দিওঁ আমি।
সৰু সৰু, সৰু সৰু অ। এই শুকান মাছ যে বজাৰত কিনবা পায়। সেইটো ফাইটো ভাল নহয়, কিন্তু ঘৰুৱাকেই যে শুকাই। এ সেইটো ভাল।
অ। কিন্তু সেই ঘৰুৱা ঘৰুৱাকে সেইটো আমি খাওঁ কেতিয়াবা তিতা লাগে ঘৰুটো।
কিয় পেটাতো ওলাই দিব লাগে।
অ ওলাই পেতাটো ওলাই দিওঁ। হ'লেও মানে এই কিনাটো যে বেছি হোৱাত বেয়া হলেও এনেকুৱা
অ, অ। তোমালোকৰ এ কুচিয়া চুচিয়া পোৱা নেকি?
অ পাওঁ কুচিয়া চুচিয়া।
কুচিয়াটো আনি দিবাচোন।
এতিয়া নাপাওঁ যে ৰ'দ দিব কুচিয়া, শিঙি, গৰৈ চব মাছেই পাওঁ। আৰু বৰালি মাছ
আমি কুচিয়া খাবই পোৱা নাই বহুত দিন হ'ল আমি ইমান দামো এতিয়া গাঁৱত
উম পালে হেৰি ব্যৱস্থা কৰিম ৰেচন দি দিয়াৰ কাৰণে
অ অ কবাচোন কুচিয়া পালে, সেইবিলাক মাছ এই কাৱা লাগে। তেজৰ কাৰণে ভাল
শিঙি মাছ, কুচিয়া মাছ
উম নাই মোৰ বাচ্ছা কেইটাক কুচীয়া মাছ খুৱাব পাৰা নাই, শিঙি মাছ খুৱাইছো। কুচিয়া মাছ পোৱা নাই কিন্তু পানী শুকালেহে পাব আৰু সেনেও যাব পৰা নাই নহয় মাছ মাৰিব কাৰণে।
সেইবিলাক বিক্ৰী কৰিব নালাগে, মানে ঘৰৰ মানুহ খিনিয়ে খাব লাগে। বিক্ৰী নকৰিবা আহ বিক্ৰী নকৰিবা
অ মাছ বিক্ৰী মাছ আমি খাওঁৱেই মাছতো বিক্ৰী কৰি থাকে মাছ বিক্ৰী কৰিলে ভাল নালাগে না
অঁ
উম সেইকাৰণে মাছ বিক্ৰী কৰোঁ গাখীৰ অ অ নহয় মাছ বিক্ৰী বি বিক্ৰী কৰিব নোৱাৰো কাৰণ আমাৰ পৰিয়ালটো বহুত ডাঙৰ আমাৰ দহ এঘাৰটা মান মানুহ আমাৰ এই মাছ লাগেই আমাৰ আৰু আমি কিনি খাবও নোৱাৰো মাৰা মাছকেইটাকে ভালকৈ খাওঁ আৰু অ মাছ মাৰা মাছ কেইটাই এভেইলেবলকে খাওঁ
অঁ অঁ অঁ অঁ
যিহেতু সেইকাৰণে আমি মাছটো বিক্ৰী নকৰিলো গাখীৰ গাখীৰ বেছি গাখীৰটো বি কি কৰো গাখীৰতো নাখায়, লৰা - ছোৱালীয়ে সবেই চাহ খিনি খাওঁ গাখীৰৰ। সেইখিনি বিক্ৰী কৰো চাপৰ খিনি কিনিব পাওঁ বা মোৰ অ হাঁহ-মুৰ্গীও বহুত কণী এটা ঘৰতো খাওঁ বিক্ৰীও কৰো অ বেলেগ ইনকাম নাই এ সেনেকৈ হাঁহ মুৰ্গী কেইটা পোৱালি ছোৱালীবিলাক মুৰ্গীও লোকেল মুৰ্গীও বিক্ৰী কৰো কণী আৰু ছোৱালী হ'লে বিক্ৰীও কৰোঁ
লোকেল মূৰ্গী - সুৰ্গী
অ অ